হেল্ল?
অ কি কৰি আছা?
এনে শুই আছোঁ, তুমি কি কৰি আছা?
মইয়ো এনে শুইয়ে আছোঁ।
ভাত খালা?
অ খালো, তুমি খালা?
অঁ খালোঁ দিয়া ময়ো, এইমাত্ৰ খালোঁ।
কি দি খালা?
মই আজি হেৰি পোলাও বনাইছিলো যে পোলাও খালো। মানে তাৰপিছত অলপ কণী ভুজিয়া বনাইছিলো ৰাতি সেয়াত আছিলে যে পোলাও, তাৰ পিছত সেনেকে আচাৰ দি পেলাই খালোঁ মানে ভাত, চবজি এনেকে মানে বনাই থাকিব মন নগ'ল যে গাটো ভাল লগা নাই। তানে মানে এবিধিয়া বনাই পেলাই মানে থলো। নাই লগৰ এজনীও গা বেয়া মানে আৰু এজনী উম এনে নবনালে তাইও মানে সেইটো মানে মই বোলো মইয়ে বনাওঁ আৰু। ইমান বনাই দিব মোৰ নগ'ল যে এনেকে পিছ কৰি পেলাই থৈ দিলো আৰু। তোমালোকে কি খালা?
আমি দালি, ভাজি এনেকেয়ে খালোঁ আৰু আচাৰ দি।
অ, অ আচাৰটো ভালেই লাগে আৰু ন।
ভালে পাওঁ, আঁচাৰ সুদা হলেও ভাত খাই দিম।
অ মোৰ সেনেকুৱা। এনে ভালে নহয় খবৰ? অঁ ভাল দিয়া।
আহ, ঘৰৰ ফালে ভাল?
অঁ ভাল, তোমালোকৰ ভালনে?
অ ভালে
ঘৰত ফোন কৰা নাই?
নাই কৰাই নাই, তুমি কৰিলা?
এ ক্লাছৰ পৰা আহি পেলাই এবাৰ তাৰপিছত আৰু নাই কৰাই নাই। কৰিম আৰু গধূলিলৈ।
অ মোৰো গধূলিয়ে কৰিম আও, এতিয়া চাগে মাহঁতে কামেই কৰি আছে।
উম। কোৱাচোন তোমালোকৰ ফালে অলপ নীতি নিয়ম মানে তোমালোকৰ বিয়া কেনেকে মানে কি কৰে আমাৰ নিচিনা মিলে নে নিমিলে? একে মানুহ হয় হ'লেও কোৱাচোন কিবা কিবি।
আমাৰ বিয়াত তেল দিয়ে মানুহক এজনী মানুহ মানে বিয়া হোৱা অহা মানুহ লাগিব আৰু সেই মানুহজনী মানে ধৰ্মী পাতি পেলাই তেল দিয়ে। নাচ গান কৰে তাৰ পিছত আকৌ ৰাতিপুৱা হলে ধৰ্মীজনীয়ে আক গা ধুৱাব লাগিব। কইনাজনীক।
অঁ।
মেক আপ আৰ্টিষ্ট আনে মেকআপ কৰাই। তাৰপিছত খোৱা খোৱা, দুপৰীয়া সময়ত খোৱা বোৱা কৰে আৰু হিন্দু মানুহ আহিলে সিহঁতক এক্সট্ৰকে আৰু দৈ চিৰা এনেকে খুৱাই।
আমাৰ নৰ্মেল মানুহ আহিলে সিহঁতক ভাত দিয়ে আৰু।
অ'।
সেনেকেই, তাৰ পিছত আঠটা নটাত তেনেকে কিছুমান ওচৰ হলে দৰা সোনকালে আহি যায়। আৰু দূৰ হলে দেৰি হয় ন দৰা অহা। তেতিয়া মানে নিকা আমাৰো মুছলিম মানুহ নিকাহ মাৰিব লাগিব ন। তাৰপিছত মজিদৰ মলবী আহিল তাৰপিছত নিকা মাৰি পেলাই তেতিয়া আৰু খোৱা বোৱা কৰি লৈ যায় আৰু সেইখিনিয়ে আৰু।
অ।
তাৰ পিছত আকৌ তিনদিন হোৱা পাছত আকৌ আত মহলা খাব আহিব কইনাক ঘৰ মানুহকো মাতে ঘৰ চাবলৈ সেনেকেই নীতি নিয়ম কৰি মাণ চান দিয়ে।
আহ।
হেনেকোৱাই আৰু। তোমালোকৰ ফালে?
আমাৰো তেনেকুৱাই।
অঁ।
বিয়াত এনে মানে আজিকালি হালধিও পাতে মে হেন্দীও পাতে এনেকে মেহেন্দী দিব। উম হালধি মেহেন্দি পাতিব এদিন ফটো চ্বুট কৰিব ফটো মাৰিব তাৰপিছত আকৌ এদিন তেল পাতিব। তেলত মানে এনেকে কাপোৰ কানি দিব, দি পেলাই তাৰপিছত তেতিয়া যোনজনী বিয়া হৈ আহে ধৰ্মৰ মানুহজনী সেইজনীয়ে মানে আঙঠি দি পেলাই এনেকে হে কৰে তাৰছত তেল দিয়ে তেল দি তাৰপিছত নাচ গান হয় খোৱা বোৱা কৰি সিদিনাখন মানুহ অলপ হেৰি কৰি ফুৰ্তি ফাৰ্তা কৰি শুই যায়। পিছৰ দিনাখন আকৌ ৰাতিপুৱা সময়ত তেনেকে গা পা ধুৱাই পেলাই তাৰপিছত আকৌ কইনা ওলাই মেলি দিয়ে আৰু। হেল্ল'? হেল্ল'?